এনে শুই আছো মানে আৰু।
অ ভাত পানী খাল-
মই খালো খালো নেটৰ্কটো নাই তোমাৰ
অ মোৰতো আছে বাৰু।
অ। ভাত খালা নে নাই? ম- তুমি ভাত খালা নে নাই?
খালো খালো।
অ। কিহৰ লগত?
এ কচু তৰকাৰী।
অ অ।
তুমি?
মই মাংসৰ লগত।
অ।
ঠিকে আছে।
উম। পিছে খবৰ ভালে? ভাল ভাল।
অহ। মোৰো ভালেই বাৰু ঘৰতো ভাল চবৰে।
চবৰে ভাল।
অ আমাৰো ভালেই বাৰু।
উম উম। এনে পিছে এতিয়া ক'তো ফুৰিব যোৱা নাই?
ফুৰিবলৈ যোৱা নাই বৰ্তমান।
অ।
ইমান গৰম দিছে।
উম উম।
বাকী তুমি ক'ত যাবা?
মই অৰুণাচল যাম বুলি ভাবিছো বাৰু।
অ অ।
কি হয় আৰু এতিয়া আমি।
তেত অৰুণাচলৰ ফালে এতিয়া পানী হৈ আছে ক'বাত জেগাই জেগাই আৰু।
উম।
বানপানী হৈ আছিল বুলি শুনিছিলো আৰু।
উম উম। লাইটটো গ'লগৈ নহয়।
হা হা।
লাইটটো গ'লগৈ ইমান গৰমত।
অহ। আমাৰ লাইটটো নাইয়ে, অথনিৰ পৰা নায়ে।
উম।
গৰম দিছে থাকিব নোৱাৰা হৈছে আৰু।
ইমান গৰম ন।
অ।
একেই আৰু। ভাবিছো আৰু কি হয় আৰু, খোলে খোলে।
অ।
তোমালোকৰ শোৱা নাই নি?
হা হা।
মানুহবোৰ শোৱা নাই নেকি মা হঁত?
নাই আমাৰ কোনোৱে শোৱাই নাই গৰমৰ কাৰণ।
উম উম। কে আছে বাৰু।
অ উম তুমি অকলে যাব নে আৰু যাব- বহ কোনোবা।
অ লগৰ কেইটাই যাব। আমি যোৱা যদি কন্টেক্ট কৰিম।
অহ। অ অ। অ এনেই তোমালোকৰ ফালে ঘূৰিব জেগা নাই।
এনেকুৱা জেগা নাই বাৰু, এনেকুৱা জেগা নাই বাৰু। মানে আমি এতিয়া যদি অৰুণাচল যোৱা নহয়, টাৱাং যাম বুলি ভাবিছোঁ।
অ।
যোৱা যদি কনটেক কৰিম আৰু।
অ, কৰিবা, কৰিবা।
এনেই কিবা পঢ়ি আছা নে কিবা কৰি আছা?
এইবাৰ মই বি এ ফাছ চেম।
অ-অ।
তুমি?
দোকান এখন দি আছোঁ আৰু।
অ কিহৰ দোকান?
এয়া আ ফুচকা আৰু চানা বিক্ৰী কৰোঁ আৰু।
কণ্টেক কৰিবা চাব এদিন হলেওঁ।
অ, আহিবা আহিবা। কেনেকুৱা লাগে টেষ্ট কৰি চাবা আৰু। তোমালোকৰ ঘৰত কোন কোন আছে পিছে?
আমাৰ ঘৰত মই, দাদা, দেউতা আৰু মা আৰু আইতা আছে।
অ।
তোমালোকৰ?
আমাৰ মা, দেউতা, ভন্টি, মই। আৰু খুৰা-খুৰী আছে আৰু খুৰা-খুৰীও। বৰ্তা সেনেকে আছে আৰু।
অ-অ ঠিকে আছে।
অ।
তোমালোকে ফুৰিবলে
হা-হা?
ফুৰিবলৈ নোযোৱা নি কৌ'তৌ
ফুৰিবলৈ যাম এই কেইদিনতে যাম বাৰু।
ক'ত?
এ আ তেজপুৰৰ ফালে যাম।
কণ্টেক্ট কৰিবা আমিও
অ।
এনে ক'ত যাম বুলি ভাবিছা তেজপুৰত?
এনেই‌ এ আ আ ম হেৰি ৱে কলৈকো নহয় মানে আমাৰ তাতে এ ও। উম, বাইদেউ এজনী আছেটো সিহঁতৰ ঘৰতে যাম আৰু। সিহঁতৰ মানে এ বাবু তোৰ কিবা পাতিছে আৰু। উম, তাতে যাম আৰু।
উম, উম। ঠিকে আছে। পিছে বিজনেছটো আপ
যোৱা যদি।
অ' পাৰিব বাৰু।
অ, ঘূৰিও আহিব পাৰিবা।
উম।
তাতে বাৰু ধেৰ জেগা আছে ঘূৰা তেজপুৰত উম পঢ়াৰ পিছত কি কৰিবা?
মোৰতো ঠিকেই আছে বাৰু এতিয়া তুমি পঢ়াৰ পিছত কি কৰিবা, মানে পঢ়া শেষ হোৱাৰ পিছত আৰু
অ, কি কয় হেল্ল'।
হা, হা।
হেল্ল' হেল্ল'
বুজি পোৱা নাই তোমাৰ মাতো কিবা ফা
হল
এতিয়া, হেল্ল'।
অ এতিয়া আহিছে অলপ
তোমাৰ বিজনেচটো কেনেকুৱা চলিছে কৈছো তোমাৰ বিজনেচটো কেনেকুৱা চলিছে দোকানখন। অ মানুহ আহে নেকি খাব থিকছে, মানুহ আহে নেকি খাব ৰাতি মানে সন্ধিয়া উমমম
অ সন্ধিয়া মই হেৰিতালৈ খোলা থওঁ এয়া চাৰে নটা বা কেতিয়াবা আঠটা -ন নটাতে বন্ধ কৰো আৰু
অ কাষ্টমাৰ ঢেৰ আহে চাগে
অ কাষ্টমাৰ নাহিলে কেতিয়াবা হেৰিটা মানতে বন্ধ কৰি দিওঁ চাৰে আঠটা মানত
অ, ফুচকা আৰু চানাই বেচে নে কি?
অ।
অঁ কণ্টেক কৰিবা যাম
আহ অ আহিবা আহিবা বাকী এয়া, তুমি পঢ়া শেষ হোৱাৰ পিছত কি কৰিবা আৰু
তাকে ভাবিচো বিজনেছ কৰো নেকি
অ কি বিজনেচ কৰিবা পিছে?
গাহৰি ফাৰ্ম এখন আৰু ব্ৰইলাৰ ফাৰ্ম এখন, মানে মোৰ মানে গাহৰি ফাম এখন আছেই মানে তাত খালি গাহৰি হে নাই।
অ, অ, অ আগতে পুহিছিলা নেকি?
হা হা।
আগতে পুহিছিলা কৈছো
ম মই পুহা মানে আগতে ফাদাৰে পুহিছিলে মানে এতিয়া মানে নুপুহে আৰু মানে মই মানে তাকে ভাবিছোঁ অলপ মানে টিং চিং অলপ ঠিক কৰি মানে পুহিম বুলি
অ, অ, পাৰিবা এতিয়াও পাৰিবা তুমি অ কলেজো যাব পাৰিবা তাৰ পিছত হেৰি কি বুলি কয়
মানুহ ৰখাই থব পাৰিবা
মানে ঘৰতে দাদাই ৰাখিব পাৰিব বাৰু
অ তেনেকে চা চোৱা-চিতা কৰি দিব এতিয়াও কৰিব পাৰিবা তুমি যদি
তোমাৰ ফালে তোমালোকৰ ফালে কি টোগুৰি পাম নেকি?
আমাৰ ফালে টোগুৰি? অ, পাবা বাৰু। আমাৰ কি বুলি কয় ধান মিলত নিয়াৰ পিছত পাবা।
কণ্টেক কৰিবা।
অহ। মানে আমাৰ ধান শুকাই থৈছে। এ খালি নিয়া মানুহহে নাই। সেইকাৰণে এতিয়া কৰি আছে তেনেকে ধান খিনি।
উ অ। মোৰ মানে জগৰি মানে বিচাৰি আছো মই মানে লাগে না গাহৰি খুৱাব লাগিব।
অঁ।
আগতেই মানে মানে যোগাৰ কৰি থওঁ আৰু
অ আগতে যোগাৰ কৰি লৈ পেলে ভালেই বাৰু। ইয়া পিছত ডাইৰেক্ট গাহৰি কেইটা লৈ আহিলেই। পাৰা হৈ যাব।
এনে ধান খেতি কৰা নকৰা।
ধান খেতি এম কৰে বাৰু
ঠিকে আছে কৰিব লাগে এনেও ধান।
উম তোমালোকৰ নকৰে?
কৰে কৰে আমাৰো কৰে বাৰু
অহ পথাখন ওচৰত নে দূৰত
ওচৰতে আমাৰ ঘৰৰ আগফালে মানে পথাৰখন আছে আমাৰ।
অঁ অ। ওচৰত হ'লে ভালেই বাৰু এটাই ভাল যে যেতিয়াই মন যায় তেতিয়াই ৰুবলৈ পাৰি।
মানে তোমালোকৰ ফালে ফাংচন নাপাতে নিকি?
ফাংচন পাতে পাতে। এতিয়া ফাংচনৰ ছিজেন গ'ল।
অ সেইটো হয় এনেই সুধিছো আৰু অ কনটেক কৰিলে যাম বাৰু
নিশ্বয় কন্টেক কৰিম বাৰু এইবাৰতো ফাংচন হৈও গ'ল বাৰু
উম
আজিকালি তুমি নাহাই হ'লা আৰু আমাৰ ফালে।
সময়ে নাই আৰু
অ আহিবা কেতিয়াবা।
ত কৰিলে যাম বাৰু ৰ
এনে ভাওনা চাওনা পাতে কি নাই তোমালোকৰফালে
হা হা
ভাওনা পাতে কি নাই তোমালোকৰ
উম বুজা নাই।
ভাওনা পাতে কি নাই তোমালোকৰ
অ ভাওনা পাতে পাতে হৈ গ'ল বাৰু
ঠিকে আছে বাৰু।
অ তোমালোকৰ ফালে নাপাতে।
মানু ক আমাৰ ফালে এনে নাপাতে মানে আমাৰ মানে সৰু গাও না মানে। পইচা নুঠে না ইমান নাপাতে আৰ ফাংচনবিলাক পাতে বাৰু খালি আমাৰ ইয়াত দুৰ্গা পূজাত কিহে হয় আক দুৰ্গা পূজা হয় দুৰ্গা পূজা
অঁহ অঁহ
তোমালোক ফালে পাতে নিকি দুৰ্গা পূজা
আমাৰ ফালে হয় বাৰু অহ
অ আমাক কণ্টেক্ট কৰিবা যাম যাবলে
অহ আমাৰ ঘৰৰ ওচৰতে মানে
যাব পাৰি তেনেহ'লে
হব এবাৰ যদি এ এবাৰ হলে মানে কন্টেক্ট কৰিম বাৰু
আহিবা চাবলৈ ন নিমন্ত্ৰণটো থাকিলে আৰু আগতীয়াকৈ দিলো
অহ ঠিকে আছে বাৰু
অহ
এনে ফুৰিব গলে মানে কন্টেক্ট কৰিবা আৰু
অহ হ'ব বাৰু কৰিম